অঁ'
কি কৰিছা?
অ আছো দিয়া, তুমি?
মোৰ একেই!
এনেই অলপ জিৰণি লৈ আছো আৰু,
ক্লাছৰ পৰা ক্লাছৰ পৰা আহি মেলি পেলাই মুখ হাত চুখ হাত ধুই পেলাই- এতিয়া হে ঠিক হ'ল ঠিক আছে।
অহ, ত মানে কেতিয়া আহি পালা?
মই পাঁচটাত আহি পাইছো।
অ অ বেছি দেৰি হোৱা নাই আৰু।
না না।
ক্লাছটো বহুত দেৰিটো হয়, সদায় পাঁচটাতে হয়নে?
এই লোলত। থকাৰ কাৰণে বহুত দিগদাৰ হৈ গল এই মানে কি হয় আগবেলা ক্লাছ হৈ গলে। পিছবেলা লেট থাকে হা। এই লেব খিনি শেষ হওঁতে হওঁতে বহুত দিগদাৰ হৈ গল এই লেব খিনি যেতিয়া কমপ্লিট- ঠওঁতে মিলতে সেই তেতিয়া দিগদাৰ লাগি যায় আৰু। হেল্লো'
উম অ কোৱা কোৱা শুনি আছো দিয়া।
এই লেপ চেপ অ শুনি আছো এই লেপ চেপ কেইটা কমপ্লিট- কৰোঁতে মিলতে সেই তেতিয়া হে জানা হয়
অঁ' সেইটোৱে।
তাৰ পিছত এই লেপ চেপ খনৰ কমপ্লিট নহ'লে- অ এতিয়া আহিছোহে এই লেপ চেপ শোপা কমপ্লিট নহলেতো আহিবও নোৱাৰি ফটককে। আৰু যদি তুম কামখিনি পেণ্ডিং থৈ দিয়া গৈ পেলায় আকৌ পিছদিনাখন কৰিব আৰু ধৰা ধৰিকে।
অঁ বেছি হৈ যাব আৰু, উম দ্যেলি আৰু সদায় আৰু।
তেতিয়া সেইকাৰণে গৈ পেলাই মানে দ্যেলিৰটো দ্যেলি কমপ্লিট কৰি অহাটো বেছি ভাল হয়। সুবিধাজনকো।
উম উম ভাল ভাল নহ'লে পিছত আৰু বেছি মানে লোড পৰি যাব কামৰ।
কাম চামো বেছি থাকিব চবফালদি মানে বেছি হৈ থাকে তোমাৰ। কামৰ লোড চডো বাঢ়ি যায়, আজি আকৌ মনটো বেয়া লাগি আছ মানে কি হল মানে- দে আমাৰ জুনিয়ৰ এটা এই হায়াৰ ছেকেণ্ডৰী দিলেহেঁতেন এইবাৰ সি ঢুকাল।
অ ঢুকাল?
অঁ'
কেনেকৈ?
মানে বাইক এক্সিডেণ্ট চিক্সডেণন্ট কিবা হ'ল নেকি পেলাই মানে ভাল ভাল গম নাপাওঁ গে। আজি সন্ধিয়া মই এতিয়া অহাৰ পিছত এতিয়া সবৰে ষ্টেচ ষ্টেচ চাই পেলাই পাইছো। সেই তেতিয়াহে গম পাইছে ল'ৰা অ বাইক এক্সিডেণ্ট হ'ল নেকি কি হল গৈ পেলাই ল'ৰাটো কেনেকুৱা টাইপইৰ আছিলে অকমান মানে অলপ কাজিয়াকুৰ টাইপৰ আছিলে বুজি পালা। এই কাৰবাৰ লগত কাজিয়া চাজিয়া হ'ল নেকি কিবা হ'ল নেকি তাৰ পানীত পালে বডিটো।
হয় নেকি, মানে কৰ হয় লৰা জন?
তেজপুৰ আমাৰ ঘৰৰ ওচৰৰে অঁ মোৰ জুনিয়াৰ আছিলে। কলেজৰ।
ত' মানে চিনি পোৱা আৰু ভালকৈ আৰু? ঘৰৰ ওচৰৰে।
এতিয়াও জুনিয়েৰ গৈ পেলাই আৰু এইবাৰ হাই ছেকেণ্ডাৰী দিলে হেঁতেন নেকি। বেয়াও লাগিছে তালে।
উম তাকেইতো। আজি হৈছে ঘটনাটো?
কি ক'লা?
মানে আজি হৈছে ন ঘটনাটো?
আজি হৈছে অঁ, কালি তাৰ বাৰ্থডে আছিল হা সেই তাৰ বাৰ্থ ডে দিনাখন এই কিবা কান্দ চান্দ হ'ল নেকি কিবা নে কাৰবাৰ লগত কিবা কাজিয়া চাজিয়াকে হ'ল
হব পাৰে উম মানে কি বাইক বাইক এক্সিডেণ্ট নেকি?
বাইক এক্সিডেণ্ট হৈছে নে কাজিয়া চাজিয়া হৈছে কিবা মই সেয়াৰ পিছতহে গম পাম। সন্ধিয়াৰ পিছত লগৰ কেইটালৈ ফোন চোন কৰিম এতিয়াতো কোনো নাই এতিয়াটো চব শুই মেলি পেলাই আছে। বা ক'ৰবাত অত তত গৈছে মেলিছে সন্ধিয়া টাইমত যেতিয়া ভালকৈ ফোন চোন কৰিম লৰকেইটাক তেতিয়াহে গোটেই স্তৰীটো গম
গম পাবা অঁ। তাক মানে ভয় লগা হৈছে আজিকালি উম আৰু দুই উম কিবা বেলেগো হ'ব পাৰে।
এ মাৰ্ডাৰ চাৰ্দাৰিংও হব পাৰে গৈপেলে কিবা হৈছিল
তাকেইটো মানে ঘটনাটো ৰাতি হৈছে আৰু?
ৰাতি টাইমত হৈছে অঁ। আৰু বস্তুটো হয় কি জানা ভুলটো হয়তো বোলে মেইন মাক বাপেকৰ এই কম বয়সতে এইখিনি বয়সত কোনে বাইক চাইক দিব কৈছে।
উম উম আৰু পুৰা মানে একদম স্বাধীনতা পুৰা স্বাধীন কৰি দিছে। সেইটোয়ে, মানে পুৰা ফ্ৰীডম মানে স্বাধীন কৰি দিয়ে ন
অঁ আৰু পুৰা স্বাধীনতা পাই যায় এইকন বয়সতে। আৰুনো কি লাগে এইকন বয়সতে বাইক চাইক চব পাই মেলি গলে গৈ মেলি ল'ৰা এটা
আৰু এই এইটো বয়স মানে বহুত বেয়া দিয়া মানে কি মেট্ৰিক হাই ছেকেণ্ডৰী সময়তো বাইকো এনেকৈ চলাব ন উৰি যাব একদম মানে
বাইক চাইকো চলাই মেলিব আৰু সিহঁতে চখত পাই যায় কৰি মেলি পেলাই এই বয়সত।
অঁ উৰি যাব।
ষ্টাইল মাৰিব হেন মাৰিব তেন মাৰিব এই চাল তাল মাৰি তেনেকে জানিয়ে নাপাই আৰু মাক বাপেকৰো চব বস্তু ভুল নহয় হা এতিয়া ধৰা কি কৰি লৈ মেলি সিহঁতক যদি নাপালে নেমেলিলে নাপালে নেমেলিলে তেনেকুৱা আকৌ উৎপাত কৰি দিব ভাত চাত নাখাব ভাত পানী নাখাব হেন নকৰিব তেন নকৰিব তাৰ তাৰপিছত সেইবিলাক ন কৰি মেলি মাক বাপেকে নিদিলে কি কৰিব কচোন মাক বাপেকে তাৰপিছত উপায় নাপাই পেলাই দিবই লাগিব।
উম সেইটো হয়, আছে এনেকুৱা বহুত মানে লৰা‌ দেখিছো শুনিছোঁ আৰু।
হা। সেই তেতিয়া যেতিয়া উপাই নাপাই পেলায় বস্তু দি দিয়ে। তাৰ পিছত গৈ পেলাই আকৌ কান্দিব লাগে সিহঁতে।
তাকেইতো।
কান্দনো মাক বাপেকহঁতৰ মানে চব লোকচান মাক বাপেকহঁতৰে হয়।
সেইটোৱে। ল'ৰা মানে কি এটাই আছিলে নে ল'ৰা আছে আৰু?
এইটো গম নাপাওঁ ইমান তাৰ ফেমিলিৰ বিষয়ে দেই।
অ। বেয়া লাগে দেই বহুত।
তাক চিনাকি কেনেকা হৈছিল? এই ধৰা কি মানে গৈ পেলাই এই লগৰ চগৰ বিলাক আহে মানে। এই মানে লগৰ বিলাকৰ লগত ধৰা কি বাইকৰ মি মিট চিটত যোৱা হয়গৈ। বা ধৰা কি, লগৰ চগৰ এই পটককৈ তেল ডিপো চেল ডিপো ফালে গ'লো, তেল ডিপোত পটককৈ লগ পালো গৈ পেলাই, সি জুনিয়াৰ এটা গৈ পেলাই হা, তাকে তেল ডিপোত লগ পাই আৰু সি পটককৈ মাতিলে গৈ পেলাই, দাদা কেতিয়া আহিলে মেলিলে আপুনি তেজপুৰত? যে, এনে কলো মিলিলো যে, দিন হ'ল গৈ তেনেকে আহিলো। বা দুদিন হ'ল বা এদিন হ'ল বা আজি কালি যামগৈ, তেনেদৰে কথা চথা পতা হ'ল। সেই কথা চথা পাতি যেতিয়া সুধা মেলা হয় বাইক ললি নেকি? কগ্ৰেচুলেশচন, সেই তেনেকুৱা টাইপৰ, সেইবিলাকে হয়।
অ নতুনকৈ লৈছিলে চাগে,
এই তেনেকুৱা টাইপৰ, এইবিলাক কথা - চথা ক্লিয়াৰ কৰোতে কৰোতে তেতিয়া হৈ যায় আৰু কাণ্ড সেই পিছতহে গম পোৱা যায় গৈ বাইক, বাইক এক্সিডেণ্ট হৈছে, কিবা এনটেন যি ইমান ইমানো ফেমিলি হিচাপে ক্ল'জ নহয় আৰু,
কেইদিনমান আগতে মানে আমাৰ ইয়াতো মানে, বাইক এক্সিডেণ্ট হয় মৰিছে ঢুকাইছে আৰু ল'ৰা এটা।
অ
মানে, এ হেৰিত কাম কৰে আৰু, গুৱাহাটীৰ জি এন আৰ চি যে, মেডিকেল
অ
তাত কাম কৰে, ডিউটিত মানে গৈছিলে নাইট ডিউটি ৰাতিত মানে সেই আছিলে চাগে,
উ
এ যায় মানে, স্কুটি স্কুটি, বয়সীয়াল নহয়, ডেকাই, ডেকা ল'ৰা হয়, বয়সীয়াল নহয়।
ডেকা ল'ৰা মানে কি, হাই ছেকেণ্ডেৰী, চাই ছেকেণ্ডাৰী সৰু ল'ৰা নে ডাঙৰ? চাকৰি তাকৰি কৰি থকা লৰাৰো উৎপাদ তত নচলাই, এইটো সিহঁতে যদি হৈছে বেলেগ ৰাস্তৰে আহিছে।
টি স্কুটি লৈ গৈছিলে, চ্লিপ হ'ল নেকি, মানে আগৰ ফালে গৰু এটা আহিছিলে, গৰুটো, গৰুটো ঢুকাইছে, এনেকুৱা এক্সিডেণ্ট হৈছে তাৰমানে, গৰুটো ওপৰতে গৈ নকয়, সি একদম মানে স্পৰ্ডেড আৰু মানে লগে লগে ঢুকাইছে, গৰুতো ঢুকাইছে। উম গৰুতো পৰি আছে। গুৰুতৰাই গাভিনী আছিলে, বহুত দুখ লাগে।
গৰুটোও গ'ল, মানুহটোও গ'ল।
অ, মানে গৰুবোৰ কে চাবাচোন কেতিয়াবা বাইকত আগত
বাইক চাইকৰ আগত, এবাৰ এবাৰ মোৰ হৈছিলে, গম পোৱা কি হৈছিলে, এয়াৰ আগত গৈ মেলি গাড়ীৰ আগত উম গৰু এটা পৰি গৈছে,
অ মটোুমি যে বে ব্ৰেক মাৰিলে পৰি যোৱাৰ মানে বহুত চানঞ্চ থাকে ন, আৰু তাৰমানে হেলমেটটো নাছিলে, হেলমেট নিপিন্ধাৰ কাৰণে মানে মানে বেইনত দুখ পালে আৰু সেইকাৰণে ঢুকালে। মেইনলি হেলমেটো পিন্ধা নাছিলে।
এবাৰ মোৰ কি হৈছিল হা তেনেকা গাড়ী চলাই থাকোতে গৈ এই গৰু এটা আগফালে পৰি গ'ল তাৰিছত গৰুটো যেতিয়া আগফালে পৰি গ'ল গৈ পেলাই সেই আগফালে গ'ল মোৰতো পাত্তা পোৱা নাই মানে দুটা গৰু কাজিয়া কাজিয়া হৈ আছিলে।
অ'।
নাই অকলে আহি আছে মানে গৈ পেলাই এই মা দেউতাহঁতক মানে গৈ ইয়াত কৰবাত ড্ৰপ কৰি আহিছে মা দেউতাহঁতক মানে কাৰবাৰ ঘৰত মাতিছিলে। প্ৰথম ড্ৰপ কৰিলো নহয় গাড়ীতে আছিলোই মাৰ দেউতা দুইটাকে নি থব লাগিল তো তাছত মই গ'লো গাৰ মে দেউতাৰ লগৰ এজনৰ কিবা গা বেয়া আছিলে।
উম।
তাৰপিছত সেই তেওঁৰ মানে কিবা কেঞ্চাৰ হৈছে হা কেমো দি আছিলে তাৰ পিছত সেই দেউতা দেউতাহঁতে খবৰ লবলৈ গ'ল। তে পিছত গৈ পেলাই প্ৰথম মই থৈ মেলি আহিলো আৰু থৈ মেলিহাৰ পিছত সেই আনটিহঁতে কলে গ'লে যে ভাত পানী খাই যাবা' মইতো ৰেডি হৈ অহা নাছিলোঁ মই এনে গা-পা ধুইও অহা নাছিলোঁ। মই কৈছিলো আণ্টি মই এতে গা-পা ধুই মেলি পাই মই ভালক ফ্ৰেচ ফেচ হৈ আহোগৈ সেই বুলি পেলায় মই ঘৰ গ'লো, ঘৰ যাওঁতে পিছে ৰাস্তা তাত গৰু দুটা একদম কাজিয়া হৈ আছে।
অ'।
হেল্ল'।
অ', কোৱা শুনি আছোঁ শুনিছানে?
অ', শুনি আছোঁ এই গৰু দুটা কাজিয়া হৈ আছে কাজিয়া হৈ কোতেই গৰু তাৰ কি হ'ল এটা গৰু আহি পেলাই মোৰ আগফালে পৰি গ'ল। তাৰপিছত সেই আগফালে পৰতে গৈ পেলাই মোৰ কি হ'ল হেডলাইটডাল যে গাড়ী হেডলাইটডাল গ'ল ভাঙি
অ', মানে লাগি গল নেকি।
অ', শিংডাল লাগি পেলাই ভাঙি থাকিল আকৌ দেউতাই মোৰ ওপৰত খং কৰি আছে। মই ভাল কৈ চলোৱা নাই এনেই গালি খানিবলৈ
তাৰেতো আহে আহে বহুত গৰু তাই তা আৰু কিন্তু বাইকত বেছি ৰিক্স আৰু মানে। এনেকৰ বেগ মাৰিলে বেছি ৰিক্স আৰু কিন্তু হেলমেটটো পিন্ধিব লাগে দেই হ'ম। ওচৰত গ'লেও পিন্ধিব লাগে মানে কি ওচৰত বুলি ভাবি ইমান নিপিন্ধাকৈ থাকে শিকিব নালাগে আৰু ন সেইটো নিজৰ মানে সাৱধানতা আৰু নিজৰ চেফ্টি।
কিছুমানে নিপিন্ধে গৈ চুলি বেয়া হ'ব হেন হ'ব তেন হ'ব। কিন্তু তেনেকে মাথা বেয়া হৈ গ'লে জীৱনে বৰবাদ যে সেইটো নাভাবে।
উম সেইটোৱে মই পুলিচৰ ভয়ত পিন্ধিম। পিন্ধে নিজৰ মানে চেফ্টিৰ কাৰণে সৱধানতা মানে তাৰ সেইকে
এই আজিকালি নতুন পোৱালি বিলাকৰ সিহঁতকেইটাৰ উৎপাত বিলাক বেছি হৈছে।
বেছি, বেছি বহুত ঘটনা শুনিয়ে থাকোঁ।
এই সৰু বয়সতে এই কণী এই কণী বয়সতে গৈ পেলাই ভাল ভাল বাইক চাইক পাই মেলি পেলাই যায় ইয়াৰে মাক বাপেক হতেও কি ভাই পেলাই কি ভাই পেলাই দিদিয়ে। সিহঁতেৰও ভুল নহয় জানিব সিহহঁতেও ভুল নহয় জানিব ভাত চাত ন খাব নিমেলিব কোনে কোনে সহ্য এটা অ'। পিছত লাষ্টত ভাবেই গৈ মিলি পেলাই যে থ বাদ দে দি দিও নিজৰে পোৱালি, এইটো ভাই মেলি - এইটোৱেই দি মেলি পেলায় দিয়া হয়। এটা বয়সত তেনে মোৰ উৎপাত।
কি মানে লগৰ মানে বেয়া লগৰ দুখত - টো তেনেকুৱা হয়, মানে ফ্ৰেণ্ড সেইটোৱে সেইটোৱে। কিছুমানে কয় নে লগৰ লগত কথা নাই বুলি, উম, কি কলা? কিছুমানে কয় ন লগৰ লগত কথা নাই নিজে ভালে থাকিলে হ'ল। এইটো একদম মানে মিছা কথা আৰু মোৰ মতে মানে - উম লগ মানে চাৰ্কলটো যদি ফ্ৰেণ্ড চাৰ্কলটো ভাল হয় ন লগৰ মানে- বেয়া হ'লে বেয়া পিনেতো যাবই সিহঁতে বেয়া বস্তু বা কিবা খালে বা বেয়া কাম কৰিলে - তোমাৰো পৰা যাবই সেইটো হাণ্ডেড-
কৰা যাব‌ই মন-
উম যাবই, জোৰ কৰিব তোমাক নকলে তোমাৰ লগ নহব বুলি - ক'ব তেনেকুৱা কৰে কৰে বহুত কৰে, তেনেকুৱা।
নহ'লে আকৌ জোকাও মিলিব মানে তাই ছোৱালী নেকি? কি এইটো নকৰ সেইটো নকৰ। সেই তেতিয়া ল'ৰা এটা গাত লাগি যাব ইগ' হাৰ্ট হৈ যায়। ল'ৰা এটা ইগ' হাৰ্ট হৈ গ'লে আৰু খতম বহুত ডাঙৰ কথা।
সেইটোৱে সেইটোৱে।
এই এইবিলাক কৰোতে মেলোতে ফ্ৰেণ্ড চাৰ্কেলটোৰ ওপৰত ডিপেণ্ড হয়তো হয়। আচ্ছা, আৰু এটা তোমাৰ বেয়া বস্তু কি হয় জানা? হেল্লো'
উম, কোৱা শুনিছোঁ শুনি আছোঁ দিয়া।
তাৰ পাছত আৰু এটা বেয়া বস্তু হয় এই কম বয়সত বস্তুবিলাক কেনেকুৱা প্ৰাইমেৰীডলৈ যোৱা - মোৰ এই লগৰ বিলাক যে মোৰ লগৰ বিলাক বস্তুটো একদম ভাল নালাগে। এই ষ্টাৰ্টিঙত গৈ মেলি পেলাই তোমাৰ একদম লগৰ ৰিল চিল বনাব মানে - তোমাৰ লগত নাথাকিলে গৈ পেলাই মেৰা ভাই মেৰি জান হেন তেন গৈ পেলাই দিলে চিল বানাব। পিছত আকৌ যেতিয়া কিবা এক্সিডেণ্টত চেক্সিডেন্ট বা কিবা কাণ্ড চাণ্ড হওক মানে বনাই পেলাই, তেতিয়া সি- সিহঁতে পিছে আহিব, যে নাই মইতো ইয়াক চিন নাপাওঁ হেন নাপাও তেন নাপাওঁ। মোৰ এবাৰ তেনেকা এটা হৈছিল হা বনাই পেলাই, মানে
বেছি মানে লগ থকাও বেয়া কথা ন, বেছি লগ থকাও বে মানে বেছি লগ নালাগেও মানে খুব বেছি এজন দুজন -
মায়ে মোক আগৰ পৰাই কৈ থাকে যে বেতা তোৰ লগৰ খিনি ভাল নহয় তোৰ লগৰ খিনি ভাল নহয়। পিছত কি কৰিছিলো - পুলিচত মানে গৈ পেলাই চিপলিং আহি আছিল অ, চিপলিং মানে - অ চিপলিং আহি আছে, পিছত গৈ পেলাই এটা সেইটো কেচ কয়। তাৰ চিপলিং আহিলে তাৰ পিছত পুলিচে ধৰিলো, পুলিচ ধৰ পিছত আকৌ সি কি কয় হয় গৈ পেলাই - যে ছাৰ মইতো তেনেকা নাযাওঁ নাযাওঁ কৈ আছিলো সিয়ে মোক কৈ জোৰ জবৰদস্তি নি আছিলে। উল্টা আকৌ মোক ফচালে, তাৰপিছত সেইটো- সেই হিচাপে বাৰু মই ইমানো বেয়া পোৱা নাই গৈ পেলাই, এনে লগৰ হিচাপে ধেমালি হিচাপে ধৰি পেলাই কৰি দিলে। হাঁহি হাঁহি কৈছিলে বাৰু, পুলিছে কৈছে হ'ব দে জানো গৈ পেলাই তহঁতৰ ল'ৰাবিলাকৰ কথা চথা। পুলিচটোও বুজি পাইছে। তেনেকুৱা টাইপৰ, তাৰপিছত আৰু এবাৰ কেছ এটা হৈছিলে -